হেল্ল' অ শুনি আছো
কি কৰিছা
এয়া হেৰি ৰাস্তালৈ ওলাই আহিছিলো তুমি
মই এনেই বহি আছো
অ খোৱা -বোৱা হ'ল?
উম
খোৱা -বোৱা হললে
খোৱা -বোৱা হ'ল বাৰু
অ তাৰ পিছত ফুৰিবলৈ যাবা বোলে ভাল ভাল
ফুইবোলে যাম বুলি ভাবিছো জানো ভগৱানে যদি নিয়ে তেতিয়া যাম আও
অ
যদি ভগৱানে নিনিয়ে তেতিয়া নাযাওঁ
তাকে সময় থাকোতে মানুহে ফুৰিব লাগে।
উম
সময়তো এবাৰ গলে ঘূৰি নাহে আৰু
উম সেইটয়ে সময় অমূল্্য সম্পদ বুলি নকয় জানো
সেয়াই সময় মূল্য
উম
সেৰি তাৰপিছত এ তোমাৰ মতে সময় কেলে এবাৰ গোলে ফুৰিলে
হম
সময়তো এবাৰ যোৱাৰ পিছত ঘূৰি নাহে কেলৈ
সময় মানে কি হয় দিন তাৰিখ এইবিলাকহে চেঞ্জ হয় বাকী চব ঠিকে থাকে কিন্তু আমাৰ বয়স গলে ধৰ ঘূৰি নাহে আমি আজিৰ দিনটো হয়তটো আমি কাইলে দিনটো পাম কিন্তু আজিৰ দিনটোত আমি যিখিনি কৰিছো সেইখিনি কাইলৈ কেতিয়াও ঘূৰি নাহে আজি আমি সময় থাকো নে আমি টাইমৰ মূল্য আমি বুজি পাব পাৰিব লাগিব ধৰ আমি ট্ৰেইন এখনলৈ উঠিবলৈ গৈছো শুনিছা নাই আমি ধৰ তেৰ ট্ৰেইন এখনত উঠিবলৈ গৈছো কিন্তু ট্ৰেইনখনত উঠোতেনে আমি যদি টাইমতকে এক ছেকেণ্ডো লেটকে যাওঁ তেতিয়া আমাক ট্ৰেইনখন আমাৰ কাৰণে তেওঁ ৰৈ নিদিয়ে নহয় দিব জানু কুৱা অ সময়হে তেনেকুৱা সেইকাৰণে মূল্যবান সম্পদ বুলি কৈছে কাৰণ সময় থাকোতে আমি সেইটো কথা বুজি পাব পাৰিব লাগিব যে সময় কেনেকে আমি মানে সময় পাৰ কৰিম
অ সেইটোয়ে আমি জীৱনত তোমাৰ বহুবাৰ শুনিছো যে সময় অমূল্য কিন্তু আমি সঁচাক তে জানো মূল্যত বুজিাওঁ
নেপাওঁ নাপাওঁ পোৱা হ'লে আজি এই পৃথিৱী এনেকুৱা হৈ নাথাকিলে হয়
সেইটোৱে বহুত সময়ত আমি ভাবো মানে এইটো কথা ভাবো যে
অ
অ আমি ভাবো হয় নাই আজি নকৰিলেও আমি কাইলে কৰিম এ আজি থাকক দে কাইলে কৰিম
সেইটোৱে
এইটো জানো হয়
নহয় নহয় আমি কাইলৈ কৰিম বুলি আমি কেতিয়াও ভাবিবই নালাগে যি কাম কৰিবলৈ আছে আমি আজিয়ে কৰিবলৈ চেষ্টা কৰিব লাগে কাৰ অ
সময় আৰু দ্বিতীয় দিন ঘূৰি নাহে
উম কাৰণ কি হয় সময়ে থাকোতে যদি আমি সৎ ব্যৱহাৰ কৰি যদি আমি কামটো কৰি থওঁ নহয় পাছলৈ আমাৰ ইমান মাথা মাৰিবলৈ বা চিন্তা কৰিবলৈগে আমাৰ প্ৰয়োজন নাথাকে মানে
সেইটো সেইকাৰণেতো কয় সময়ক পৃথিৱীৰ আটাইতকৈ মূল্যবান সম্পদ বুলি আৰু টকা পইচা ধৰা আমি হেৰুৱাইছো আজি আকৌ উপাৰ্জন কৰিব পাৰিম কিন্তু স্বাস্থ্য বেয়া হলে মানে বহুত সময় হেৰি চিকিৎসকৰ বাবে মানে চিকিৎসাৰ বাবে ভাল কৰিব পাৰিম বা হেৰুৱা বস্তু আকৌ এ আকৌ এবাৰ কিনিব পাৰি কিন্তু জীৱনৰ এটা মিনিট বা এটা ঘণ্টা বা এটা দিন এবাৰ গুচি যোৱাৰ পিছত জানো আকৌ আমি পুনৰ ঘূৰাই পাব পাৰো
নাই নাই কেতিয়াও নোপাওঁ
সেইটোৱে এইটোৱেই সমহৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য
ভেলু তেতিয়াহে বুজি পায় যেতিয়া আই চি ইউত মানুহ এজন ভৰ্তি হৈ থাকে এক ছেকেণ্ড বা এক মিনিট লেটৰ লেটৰ কাৰণে যেতিয়া মানুহজন ঢুকাই যায়
গুকাই যায়
তেতিয়াহে তেতিয়াহে মানুহে উপভোগ কৰিব পাৰে যে সময়ৰ মূল্য কি
সেইটোৱে সময়ে তোমাক কাকো অপেক্ষা নকৰে সি ধনী দুখীয়া বা ডাঙৰ সৰু সকলোৰে কাৰণে সময় সদায় একেই আজি মোৰ বাবে এক মিনি টো ষাঠি ছেকেণ্ড হৈছে মুকেশম্বানীৰ কাৰণেও এক মিনিট ষাঠি ছেকেণ্ডত হৈছে
কোনে যেনেকৈ ব্যৱহাৰ কৰিছে অ যোনে যেনেকৈ ব্যৱহাৰ কৰিছে তেনেকৈ ফল পাইছে
তেনেকেই ফল পাইছে এজন ছাত্ৰ যদি পৰ শ্ষাৰ আগতে সময় নষ্ট কৰাৰ পিছত উতাপ কৰি জানো কিবা লাভ আছে একোতো লাভ নাই পেন কামুৰি থাকিব লাগিব পৰীক্ষাত ৰিজাল্ট দিয়া এনাখন হেৰি তাতকে ভালকে পঢ়ি সেইকেইটাই ভালকে পাছ কৰিব সি ভালকে পাছ ন কৰে সেনেকুৱাই দে হয় কথাখিনি আৰু এজন খেলুৱৈ যদি অনুশীলন নকৰে পিছত সুযোগ হেৰুৱাব পাৰে
উম
সেইহতে সময়ৰ সঠিক ব্য্ৱহাৰে ভৱিষ্যত নিৰ্ধাৰণ কৰে
উম সেইকাৰণে সময়ৰ লগত আমি ভালকে চাই চিতি চলিব পাৰিব লাগিব আমি আচলতে আমাৰ দিন ঘন্টা দিন বাৰ এইবিলাক গৈ আছে কিন্তু আমি তাৰ লগত আমি খোজ মিলাই আমি যাব পাৰিছো নে নাই
যাব পাৰিব নেকি বু
সেইটোৱে আমি টাইমত আমি কাম কৰিব পাৰিছো নে নাই উঠিব পাৰিছো নে নাই আমি টাইমক মানে আমি ভেলু দিব পাৰিছ নাই বা সৎ্ ব্যৱহাৰ কৰিব পাৰিছ নে নাই সেইটোৰ ওপৰত নি খয় কৰিব এজন মানুহৰ জীৱনৰ মানে হেৰি
অ
উম
হ তুমি প্ৰায়ে অতীতৰ ফুলবোৰ ভাবি পেলাই মানে দুখ পাও
উম
আ
হতে দুখ কৰি লাভ আছে জানো কিবা কোৱা
নাই নাই কেতিয়াবা আমি ভাবো যদি সেইদিনা শেষ সিদ্ধান্ততটো নজলোহেতেন আজি এনেকুৱা অৱস্থা নহয় কিন্তু সেয় তেতিয়া ভাবি জানো কিবা লাভ আছে আমিতো সময়তো হেৰুৱালোৱে অলৰেডি
উম
কিন্তু এই যদি শব্দটোৱে অতীত সলনি কৰিব যদি মানে নোৱাৰাৰে তেতিয়াাহলে কৈ কি লাভ আছে সেইটোয় অ অ অতীতৰ পৰা শিক্ষা লব পাৰি কিন্তু অতীতলে তুমি ঘূৰি যাব নোৱাৰা
উম উম
আৰু ভৱিষ্যতৰ চিন্তা বহু মানুহে বহুতৰ সমস মানে নষ্ট কৰি দিয়ে এ কাইলে কি হ বয়ানো এনেকুৱা হ'ব সেই কাইলে কথা ভাবি ভাবি আমি আজিৰ সময়কণ নষ্ট কৰি আছো একো নাপাও
অতীতৰ কথা চিন্তা কৰি আমি একো নাপাওঁ আমি বৰ্তমানটোক চিন্তা কৰিব লাগিব আমি ভৱিষ্যতো চেঞ্জ কৰিব নোৱাৰোঁ আমি যদি কৰি থকা কামটো যদি এটা
পদক্ষেপ গ্ৰহণ কৰিব পাৰো কিন্তু ভৱিষ্যতটো আমি সলনি কৰি পেলাব নোৱাৰো আচলতে ভাগ্য় মই ভাগ্য়ক বিশ্বাস কৰওঁ ভাগ্য়ত যি থাকে সেয়াই হব
আচলতে ভাগ্য়ও মেটাৰ নকৰে
আজি কি কৰিব লাগে আমি যদি সেইটোোৱে পাহৰি যাওঁ
উম এ ভাগ্য ম এটা নকৰে তুমি কৰ্ম কৰা ভাগ্য অটমেটিক তোমাৰ চেঞ্জ হৈ যাব গম পাইছা নাই ভাগ্যৰ লগত মই বিশ্বাস ইমান নকৰো ভাগ্যয়ত থাকিব লাগিব সেইটো সত্য় কথা কিন্তু তথাপিতো ভাগ্যয়ই যি দিয়ে সেইটোকে যদি আমি ৰৈ মেলি থাকো বোলে ভাগ্যয়ত যদি আছে পাছ কৰিম তেতিয়া পাছ কৰিম তেনেকে নপঢ়িলেও হব সেই তেনেকুৱা ভাবিলে নহ'ব আমি যদি ভাগ্য মানে ধীয়াই যদি আমি বহি থাকো তেতিয়া নহব মানে
সেইটোৱে আজিৰ যুগটোতো মোবাইল ফোন আৰু সামাজিক মাধ্যমৰ কাৰণে বহুত মূল্যৱান সময় অপচয় হৈছে কেতিয়াবা পাঁচ মিনিটৰ বাবে ফোনটো হাতত লওঁতে এঘন্টা পাৰ হৈ যায় আমি গমেই নেপাওঁ এ মানুহ বিলাক এটা ৰিলচ চাই এ ত্ৰিশ ছেকেণ্ডৰ ৰিলচ যে পোন্ধৰ ছেকেণ্ডৰ ৰিলচ সেনেকে স্ক্ৰল কৰোতে কৰোতে যে সিহঁতি কিমান সময় যে নষ্ট কৰিছে হিচাপ কৰি জানো চাই
নাচায় নাচাই দুঘণ্টা তিনি ঘণ্টা কিমান তেনেকে গুচি যায় টাইম একো বুজিয়ে নাপায় উম কিন্তু তুমি চাবাচোন
সময় খিনি আন কিবা ভাল কামত ব্যৱহাৰ
ভাল কামত অ এনেকুৱা লাগে পৰীক্ষা আগত অ পৰীক্ষা আগত যদি আমি পঢ়ো কাইলে পঢ়িম কাইলৈ পঢ়িম কিন্তু পৰীক্ষাটো যেতিয়া আহিব
সতিয়া ভাবি সেই আজি পৰাই আমি এনজয় কৰিব পাৰিলোঁ আগৰ দিনকেইটা যদি পঢ়িলোহেঁতেন এই প্ৰশ্নতটো যদি পঢ়ি আহিলোহেতেন তেনেকুৱা লাগে সেই কাৰণে আমি নিজৰ সময়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰিব লাগিব
উম
সময়ৰ সন্মান কৰা মানুহে মানে কেৱল পঢ়া বা কাম কৰা নহয়। পৰিয়ালৰ লগত সময় কটোৱাটো এটা সময়ৰ গুৰুত্ব। নিজৰ স্বাস্থ্যৰ যত্ন লোৱা, নতুন কিবা এটা শিকা বা বিশ্ৰাম লোৱা। সেইখিনিও এটা এটা ভাল কাম।
উম।
অ' জীৱৰ সকলো কামৰ মানে এটা হেৰি লিমিট থাকিব লাগে।
উম।
সেয়াই এজন সফল মানুহ হ'বলৈও বা এইবিলাক কৰিবলৈ একদম
ঢেৰ বেলেগ বস্তু একো নালাগে গম পোৱা নাই? জীৱনত অ' এজন সঠিক মানুহ বনিবৰ কাৰণে বা সফল ব্যক্তি হ'বৰ কাৰণে বেলেগ জীৱনত বেলেগ বস্তু একো প্ৰয়োজন নাই। কিন্তু যদি আমি হাতত থকা টাইমখিনিকে যদি আমি সদব্যৱহাৰ কৰি যদি আমি কাম কৰি যাওঁ টাইমৰ মতে তেতিয়া কিন্তু আমি ধুনীয়াকে এজন সফল ব্যক্তি হাণ্ড্ৰেড পাৰ্চেণ্ট আমি বনিব পাৰো। গ'ম পাইছা নাই?
অ'।
উম, সেইটোৱে। খালি আমি গুৰুত্ব দিব পাৰিব লাগিব। নিজৰ ধৈৰ্য বোলা বস্তুটো থাকিব পাৰিব লাগিব, আত্মবিশ্বাস থাকিব পাৰিব লাগিব।
সেইটোৱে, সময় জীৱনৰ এটা অংশ আৰু। জীৱন যিদৰে আগবাঢ়ি যা সময় তেনেকে আগবাঢ়ি যায় যদি আমি অতিত সলনি কৰিব নোৱাৰো।
কিন্তু ভৱিষ্যতো হাণ্ডৰেড পাৰ্চেণ্ট আমি সলনি কৰিব পাৰিম যদি বৰ্তমানটো আমি গুৰুত্ব দিওঁ।
গম পাইছা নাই? আমি বৰ্তমানতটো সলনি কৰিলেহে আমি ভৱিষ্যত আমি সল- সলাব পাৰিম। কাৰণ কাৰো ভৱিষ্যয়ত কি হয় কোনেও নাজানে। কোনে জানে কোৱা তোমাৰ ভৱিষ্যত কি হবলগীয়া আছে, মোৰ ভৱিষ্যত তত কি হ'ব লগীয়া আছে কনেও নাজানে কিন্তু ভৱিষ্যতটো চেঞ্জেজ হাণ্ডৰেড পাৰচেন আমি কৰিব পাৰো আমি নিজেই, বেলেগে আমাক জোৰ দিব নালাগে যে ভৱিষ চেঞ্জেজ কৰিব লাগে তোৰ এনেক এনেকে কৰ, বেলেগে ক'ব নালাগে আমি নিজে সেইটো বুজ পাব পাব লাগিব।
অ', অ' সেই
বুজি পাইছা নাই? উম, সেইটোৱে।
সেইকাৰনে আমিতি পাব লাগিব আৰু সময়ক সন্মান কৰিব লাগে কাৰণ আজি কাম কাইলৈ পেলাই ৰাখিলেটো নহ'ব। সেই মানে আমি সময়ে জীৱন আৰু সময়ক সন্মান কৰাটোৱেই জীৱনত মানে আগবাঢ়ি য
আমাৰ কাম কাম বেছি হৈ হৈ গৈ থাকিব, তুমি চাবাচোন কাম বেছি হৈ হৈ গৈ থাকিব, তুমি কাইলৈ কৰিম, কাইলৈ কৰিম বুলি যদি শাৰী শাৰী ঘৰটো শাৰী শাৰী যদি এটা যু মানে চুকত যদি তুমি জাবৰখিনি গোটাই থোৱা সেই কাইলৈ পেলাম কাইলৈ পেলাম বুলি ক'লে জাবৰ দং হৈ যাব, তোমাৰ পেলাওতেনে বেছি টাইমহে লাগিব। বেছি টাইমহে লাগিব কিন্তু তুমি যদি নিজৰ কামটো যদি ডিউটিটো যদি ডেইলি যদি ডেইলি তুমি অৰ্ক কৰি যোৱা নহয় তোমাৰ ইমান ডাঙৰ দীঘলীয়া, অ' দীঘলীয়া দীঘলীয়া কৰ্ম নহ'ব বা কাঁহী বাতিকেইটা ধোৱাৰ ক্ষেত্ৰতে হওক
অ'। আজি মই এটা একদম তোমাৰ চিন্তনীয় আৰু আকৰ্ষণীয় বিষয়ৰ কথা ক'ম দেই, শুনিবা দেই।
উম, উম, কোৱা?
জীৱনত ভাগ্য ডাঙৰ নে পৰিশ্ৰম ডাঙৰ, এই প্ৰশ্ন বহু বছৰৰপৰা মানুহক বিচাৰি আহিছোঁ, কিছুমানে বিশ্বাস কৰা যে মানুহৰ জীৱনত যি হয়, সকলো ভাগ্যৰ লিখন। এই অলপ আগত আমি তেনেকে কৈছিলো, নহয় নহয় পৰিশ্ৰম একদম মেটাৰ কৰে। আৰু আৰু এটা কথা এই বিষয়টোলৈ।
ন, কৰি তোৰ সফল হ'ব।
এই বিষয়টো সকলোৰে মত একেই নহয় কিছুমানৰ মতে ভাগ্য কিছু। কিছুমানৰ মতে আকৌ পৰিশ্ৰম। উম, কিন্তু পৰিশ্ৰম নকলে ভাগ্য়ই একো কামত নিদিয়ে একোৱে কামত।
সেইটোৱে শুনা, যদি তোমাৰ। পৰিশ্ৰমৰ অ, ভাগ্যয়ক যদি ধিয়াই তুমি বহি থাকা নহয়। পৰিশ্ৰম যদি নকৰা তেতিয়া কিন্তু একো নকোৱা তোমাৰ হ'ব লগগীয়াতো হ'ব। কিন্তু তাতকে বেছি একো নহ'ব।
বুলিলে ক আমি জন্ম লোৱা পৰিয়াল বা আমাৰ জন্মস্থান বহু পৰিস্থিতি এইবোৰ আমি নিজে বাছি লোৱা নহয়, এইখিনি ভাগ্য পথ, ডিপেণ্ড কৰে।
উম, উম, হে জন্ম মৃত্যু বিবাহ কোনে কি হয়, কোনেও নাজানে উম,
এনেকুৱা দেখা যায় দুজন মানুহে একেধৰণে চেষ্টা কৰিলেও ফলা ফল কিন্তু একেই নহয়, সেইটো ভাগ্যৱোধ কথা একদম সমানে চেষ্টা কৰা। কিন্তু ফলাফলটো হেৰি হয, আৰ কিন্তু যদি আমি কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি থাকোঁ সেইটোওতো নহ'ব, তেন্তে জীৱনত এ একো লাভ কৰিব নোৱাৰিমেই, আমি যদি এজন ছাত্ৰই ন মানে পঢ়া শুনা নকৰে। ভাগ্য থাকিলে পাছ হম, তেনেকে যদি ভাবি লয় সেইটোতো নহ'ব। ভাগ্য থাকিলে শস্য হ'ব সেইবিলাক নহ'ব নহয় যদি এজন খেলুৱৈ অনুশীলনেই নকৰে। তেন্তে কেৱল ভাগ্যয়ক তেওঁক মানে হেৰি। মানে জিকিব পাৰিব বুলি কথা নাই নহয় প্ৰথম। সফলতা মানে পৰিশ্ৰম হৈছে সফলতাৰ হেৰি প্ৰথম চাবি কাঠি। মূল চাবি কাঠি যিজনে ধৈৰ্য্য নিয়ম আৰু এ একাগ্ৰতাৰে কাম কৰে সেইজন ধীৰে ধীৰে নিজৰ লক্ষ্যত উপনীত হ'বই।
হ'ব সেইটো কোনেও বাধা দিব নোৱাৰে বা ৰখাবও নোৱাৰে।
নোৱাৰে আমাৰ চাৰিফালে বহুত মানুহ দেখিবা তুমি যিবিলাকে মানে দৰিদ্ৰ পৰিয়ালত। জন্ম হৈয়ো লাষ্টত পুৰা ধন সম্পত্তি গঢ়ি। মানে তোমাক একেবাৰে নগন পগন কৈ দিয়। দুবেলা দুসজ, দুসাঁজ খাবলৈও সিহঁতৰ কষ্ট হয় এটা সময়ত। কিন্তু এটা সময় চাবচোন সিহতি ইমান ধনী হৈ যায়। ধনী হয়
উম, ধনীতকেও ধনী উম, সেইটোৱে। আমি দুখীয়া হৈ জন্ম হৈছো বুলি যদি আমি মন চন বেয়াকৈ যদি বহি থাকো, সদায় যদি একেটা চিন্তাকে কৈ থাকো কেলে দুখীয়া হ'লো কেলে দুখীয়া হ'লো। কিবা চ, কথা আছে জানো তাত সেইমতে আমি কৰ্ম কৰিলেহে আমাৰ। হ'ব আমি টাইমত আমি টাইমত কৰি।